হ্যালো আহ
অ' কি কৰিছ? কি কৰি আছ?
সেই কাপোৰ ৰং দি আছো ৰ'।
হ্যালো কাপোৰ ৰং কৰিছ? ভাত বনালে?
নাই ভাত বোনোৱাই নাই বনামগে হে। নাই বনোৱা।
অ'।
ভাত দেৰিকে বনাম এই চাদৰ এ কণী তটকাৰী বনাম অ'। এনেই
কণী?
কণী তৰকাৰী বনাম।
অ' শুনা পাই‌ আছো। মই কি কাপোৰ বনাইছো মই আজি ভাত বনোৱা দেৰি হল যে বনাইহে আছো
কটনৰ চেট এযোৰ ফেব্ৰিক কৰি আছো।
অ' হে বেছি বলা বেছি বলা বেছি বলা অ' কাপোৰ কাপোৰ কৰি কৰি বেছি আ
উম বেছি আছো। আহ।
উম কিমান কৰিলে কাপোৰ?
কাপোৰ কিমান কৰিলো চাৰি পাঁচ মান হল। বেচিলো পৰহি পৰহিৰ বেচিছো দুযোৰ।
অ'। তাৰপিছত?
তাৰপিছত কি কৰি আছো তই কি কৰি আছ এতিয়া?
মই এতিয়া ভাত বনাই আছো। ভাজি বনাইছো, ভাত বনাইছো। দালি বনাইছোঁ।
ভাজি কি ভাজি বনাইছ?
কলৰ দিল ভাজি।
উম আমাৰ কলমৌ ভাজি আছে আজি।
অ' কলমৌ শাকতো মই বিচাৰি পোৱাই নাই এ বিচাৰি পোৱা নাই মানে মই চাৰিআলিত যোৱা নাই যে।
নাই আমাৰ পথাৰৰ পৰা আনিছে আজি মালিকে।
অ কলমৌ শাক খাই ভাল লাগে ন।
উম। ধুনীয়া লাগে।
উ উম মই চবতকে কলমৌ শাকটোৱে ভাল পাওঁ বেছি খাবলৈ। অইন শাক ইমান ভাল নাপাও।
শুকানে শুকানে ভাজিব লাগে ন?
অ' শুকানে ভাজিব লাগে।
আলু এটা দি ধুনীয়া লাগে উম আমাৰ পথাৰত আমাৰ পথাৰতে পাইছে আ। আছে নহয় আছে
ধেৰ গজিছে নেকি?
ধেই গজিছে। ঢেকীয়া কলমৌ আমাৰ ইয়াত কিনিব নালাগে আৰু
উম ঢেঁকীয়া শাকটো তই নাখাবি
উম ঢেঁকীয়া থাক নাখাও ইমান মই খাও কেতিয়াবা বনালে ইহ।
তহেক্ক ভাল লাগিলে নহয়। তো আকৌ উশাহটো কষ্ট আছে যে
উম।
ঢেঁকীয়া শাক হেকাণে না খাবি বিজ্বল নহয় জানো?
কেতিয়াবা খাও সদায় সদায়তো নবনাই। নে কেতিয়াবা মন গ'লে খাওঁ ইয়া আই ইমান ভাল বস্তু খাবৰ, কলমৌতো কলমৌতো খাব পাৰি। হয়
উম কলমটো পায়
উম কলমটো খাই ভাল লাগে
কলম খা খাই ভাল লাগে অ ময় ভাল পাওঁ খাই সেইটো মই চাৰিআলি তালে কিনো
উম।
হা
উম চাদৰ মেখেলাও চিলাব লগগীয়া আছে মেখেলা চিলাব লগীয়া আছিলে মই নিচিলাওহে এতিয়া।
অ কিয়
এ এতিয়া কাপোৰযোৰ কৰি লও যে সেইকাৰণে মেখেলাখন নিচিলাও আৰু।
অ বোলাওলা চিল হা
অ' অকল মেখেলাই নহয় চাদৰ মেখেলাই দহি চহি গুঠিবলগীয়া হৈ আছে।
অ' এযোৰ কাপোৰ তেনেকে দহি গুঠি দিলে কিমান মান ল?
চাদৰখনে ম অ মই খেলা চাদৰ যদি চিলাই কৰি দিওঁ দুশ টকা পাওঁ
উম ব্লাউজ
চিলালে চাৰে চাৰিশ
অ এ চদহি পতি দা
ধহি চহি বতি কৰি পাঁচশ টকা।
ল'ও। ব্লাউজটো আঢ়ৈশ টকা ল'ও। গাঁৱৰ মানুহ বুলি আঢ়ৈশ টকা লওঁ আৰু।
অ ইয়াতো আঢ়ৈশ লয়
উম এনে ৰহা তিনিশ টকা এতিয়া গাও বুলি এতিয়া গাঁৱতে হয়।
অ'।
অ তিনিশ টকা নহয় আৰু দহশ টকা দিয়া আঢ়ৈশ টকা দিম বুলি কয় আৰু
উ উম এনেই ইয়াহৰি পৰা লয় এয়া আমাৰ ওচৰৰ মানুহ এজনী এইয়া আশ্ৰমৰ যে সেৱা আশ্ৰম অ আচ মচ মানুহে চিলাই আঢ়ৈশ টকা। তাৰপিছত হেৰি দহি পাতিলে এশ টকা।
দাম বাঢ়িছে। কিন্তু হোতা দাম বাঢ়িছে
অ' তাৰপিছত মেখেলা উম মেখেলা। মেখেলা পঞ্চাশ টকা চাদৰ খন পঞ্চাশ টকা এশ টকা
চাদৰখন পতি লগালে টো আমিও লওঁ এনেকে
অ', তেনেকেলা
উম
হম, ব্লাউছ সেই মানুহজনী হাতত চিলাও। তেনে জনেছিলে মই দহি মই নিজে লগাই লও দসিটো মই নিজে লগাও কাপোৰ যো চিলাই আনো আৰু ব্লাউজটো চিলাব দিওঁ আৰু।
ছে, দহি কেইটাও ৰেহাই আকো।
অ', দহি কিনি থলে, এবাৰ সূতা কিনি ল'লে কেইবাখনো হয়, হয়?
অ'। তিনিশমা হয়ে।
অ', হয়ে, তাৰমানে ৰংটো যদি একে মিলি থাকে ফুলৰ।
অ', আজিকালি, আজিকালি কাপোৰ বিলাকতো ফুল বিলাক মিলিয়ে থাকে। পায়ে।
অ প্ৰায়ভাগ মিলিয়ে থাকে
ডিজাইনটোহে বেলেগ হ'ব পাৰে, কিন্তু এনে ফুলবিলাক ৰংবিলাই
অ', উম, ৰং বিলাক একে থাক কে।
বিশেষকে আজিকালি তাম কালাৰ টো বগাটো
উম।
সেইকেইটা ৰং একদম হেৰিয়ে হৈ আছে কমন হৈ আছে হয়
কমন হৈ আছে, বগা
তাকে মই মোৰ তাত সূতা বহুত আছে উ মই এতিয়া কিমান চাদৰ গুঠো ন?
অহ
উম, মোৰ যে সূতা বান্দেল হিচাপে হৈ গৈছেগৈ।
অ', তই আনিয়ে থাক, জোনখন যি ৰঙে নিদিয়ক আ মিলাই পেলাই দিবই পাৰ আৰু।
অ মানে কি আনো অ এখন চাদৰ পালো এটা ৰ পানী আহিল। আকৌ এইখন চাদৰ বেলেগ ৰং আহিল। আকৌ সেইটো ৰঙ আনো সেনেকে থাকে থাকি যায়। হয় আকৌ বহুত দিনৰ মূৰত এখন সেনেকুৱা ৰং পাই যাওঁ।
উম।
হে নহয় আজ, ধৰি ল এতিয়া আজি এখন বনালো, তাৰ পা আকৌ দছ দিন, পোন্ধৰ দিনৰ মূৰত আকৌ হেতু ৰঙৰ এখন আহিল। নহ'লে দেৰিকে আহে সেই তেনেকে মিলাই মিলাই কৰোঁতে কৰোঁতে, সূতা খিনি মানে আনোতে আনোতে সৰহ হৈ যায়গৈ আৰু।
অ'। থাকিয়েই যায়। উম। ৰং মিলাই পেলাই
অ'। ৰং মিলাই। অ
আকৌ তেনেকুৱা আহিলে আকৌ কৰিব পাৰ।
কমকে আনিলেও হয় আ
অ আমাৰ এতিয়া ঘৰতে মই ম বনাও আৰু সেইকাৰণে ধৰি ল একে ৰং হলে আনো নহলে আকৌ বেলেগ ৰং আনি লওঁ
উম।
এই প্ৰায়ভাগ একে হৈয়ে, ৰঙা হেৰি তেনেকে থাকিলে
অ', একে হয়েই।
অ', একে হৈয়ে বহুত খিনি।
উম মই এতিয়া আজি আনাইছো সূতা আজি মই আনিছো এ বগা আনাইছো উ আকৌ বটল গ্ৰীণ টো যে ব বটল গ্ৰীন আনিছো তাৰ পিছত ফেব্ৰিক কালাৰ আনিছো। টো এ গিলিটাৰ আনিছো এনেকে কৰি আনিছো। চজিিব মই যোৱা নাই মই অহা যাম বুলি ভাবিছো নগলো মিটিং আছিলে গোটৰ।
অ
তাৰপিছত সেই ৰশ্মি গৈছিলে অ নাম ৰশ্মিকে দি পঠিয়ালোঁ।
অ তই এতিয়া আকৌ খাপত। হেভিকৈ কৰিছো।
অ', কাপোৰ চেবি কৰি আছো।
কিয় হেৰি কৰাটো এৰি দিলা?
কি হৰি বনছিলে
তেনে
ভেল ভেট
আহ
এ ভেল ভেটৰ কাপোৰ এযোৰ অৰ্ডাৰ আছেই মই ফুল বনোৱাহে নাই সময় পোৱা নাই এই কাপোৰ এই কটনৰ কাপোৰ দুযোৰ লাগে কটনৰ কাপোৰ দুযোৰ বনাই আছো বগা ৰঙা এইটো ভেল ভেদ লগাইছে ভেল ভেট ফুল বনাইছিলো
অহ।
ফুলটো এতিয়া দু এযোৰ অৰ্ডাৰ আছে বোৱা কাপোৰত
অ
মই কাপ সো মানে অৰ্ডাৰ যে কাপোৰতটো আনি আহি পোৱা নাই ভেল ভেটো আহি পোৱা নাই এতিয়ালৈকে।
উম, কাপোৰযোৰ বুই ব পেলাই দিছে আৰু
আহ ঘিউ কালাৰ কাপোৰ এযোৰ বোৱা কাপোৰ বৈ দিছে।
অ ঘৰৰ মানুহে বৈ দিছে।
অ গোলাঘাটৰ বোৱাৰী আনিছে বোৱাৰীজনী
অ ঘিউ ৰঙা মাছ হেৰি বৈছে লৰিয়ান বৈছে।
অ জানো মা চা চোত বৈছে নেকি মই সুতটো চোৱাই নাই মুঠতে কাপোৰযোৰ বোৱা আৰু
অ হবলা তেনেকে তাই কেইবাযোৰ কাপোৰ চিলাই দিছো নহয়। মাছ আাজৰে গ কযোৰ এযোৰ এযোৰ ফুল বনাই দিছো এযোৰ এনেই ফুলেই বনাই আনিছে তাতে চিলাই আনিছে তাই। উম, চিলাইহে দিছো মাত্ৰ।
উম, উম, উম।
এইযোৰ ফেবিয়ে ভেলভেট ফুল লগাব দিছে।
অ এনে উকা এযোৰত কা ৰং কৰিলে কিমান মান পৰিব। কাপোৰযোৰ বৈ দিলে ভাল আৰু ন কৰিলে।
তেনেকে কৰিলে ফুলখিনি লৈ দাম হয়, হয়।
তই ফুলৰ মেচিন আনি লৈছ জানো?
এইটো ফুল হাতেই বনাব পাৰি অ ক'ত মেচিনত কয় হাতে কয়
অ', কিছুমান যে, মেচিন থাকে ন? মেচিনত হেৰি কৰি, কৰি বহাই যায় যে।
অ', সেইটো নহয় এইটো হাতে বনাই পেলাই আঠাটো দি লগাই দিয়ে কেতিয়াবা চিলাইও দিব পাৰি আঠাটো দি লগাই দিব লাগে বনাই।
অঁ সেয়াত থলো
উম
উম, নহয় ফেবিক কআখিনি
ফেব্ৰিক কৰা খিনি সে ফেব্ৰিক কৰা খিনি ফুলতো উ ৰং
অহ, অহ, হ'ব দে ন? অহ, অহ।
উ
ফুলটো কেনেকে কাটি ইয়াতে কাটি দিও ন আছো ন